মই ৰবা, তুমি কি কৰিছা?
মইয়ো ৰবা অলপমান নটছ লিখি আছিলো।
হয়, নেকি? কলেজৰ নেকি?
কলেজৰে লিখি আছিলো। তুমি গৈছানে আজি কলেজ।
আছিলে নেকি তোমাৰ এনে
অ মানে শেষ হোৱা নাই কালি এটা লাষ্টটো আছে, অ তাৰ পাছত শেষ হৈ যাব
হয় নেকি? মোৰ একজাম শেষ হ'ল ৰবা, এতিয়া আৰু বন্ধ দিছে।
অ অ গৰম বন্ধ দিছে। তুমি ফুৰিব গলানে?
নাই নাই যোৱা নাই। মানে এই এটা বাহিৰা ক'ৰ্চ এটা কৰি আছোঁ। সেইটোৰ কাৰণে মানে যাব পৰা নাই তো শেষ হোৱাৰ পিছতহে মানে আৰু ভাবিছোঁ। মামাৰ ঘৰত যাম আৰু বন্ধ বুলি ক'লে তো মামাৰ ঘৰে হয়
হয় হয় তুমি মানে কেতিয়া তোমাৰ শেষ হৈছে পৰীক্ষাটো
হেল্ল'
হেল্ল'
তোমাৰ মাতটো অহা নাই
হেল্ল'
অ এতিয়া আহিছে
অ উম কেতিয়া খতম হৈছে তোমাৰ পৰীক্ষা
হেল্ল'
হেল্ল' হেল্ল'
তোমাৰ মাততো মানে মই পোৱা নাই নেটৱ'ৰ্ক বিছু দি আছে
অ অলপমান নেটৰ্ ইচ্যু আছে চাগে তোমাৰ মাততো মই কিলৰি শুনাম পাই আছো, অ তোমাৰ পৰীক্ষাটো কেতিয়া খতম হৈছে
মোৰ হ'ল ৰ'বা। দহ দিন মান হ'ল
হয় নেকি
বেছিদিন হোৱা নাই আৰু
অ অ কেনেকে গ'ল পৰীক্ষাবোৰ তোমাৰ
পৰীক্ষাটো মোৰ মতেতো এতিয়া ভালে হৈছে। এতিয়া যেতিয়া মানে ৰিজাল্টটো আহে তেতিয়াহে গম পাম
হয়, অ অ ঠিকে কলা
সেইটোতো চবৰে লগতে হয় যিখিনি মানে ধৰা যায় হেইখিনি নম্বৰ কেতিয়াবা পোৱা যায় কেতিয়াবা মানে নাপাওঁ আৰু
হয় হয় ঠিকেই ক'লা তুমি
আৰু তোমাৰ এতিয়ালকে ত কি যিখিনি পৰীক্ষা দিলা কেনেকুৱা গ'ল
মোৰতো চব ভালেই গৈছে এতিয়া বৰ্তমানতটো ভালেই গৈ আছে ন এতিয়া চাও আৰু কালি কালি এটা আছে অ কাজি দিম আৰু ৰবা এটা
কালিৰ কাৰণে অল দা বেষ্ট ভালকে দিবা
থেংক ইউ আৰু হয় হয় তুমি কলেজ যাই পেলাই মানে কলেজ
তোমাৰ মাতটো আকৌ অহা নাই
হেল্ল'
হেল্ল' অঁ এতিয়া আকৌ আহিছে।
কিব নে? কিছু হৈ আছে মোৰ তাতে মানে হেল্ল'।
অ পাইছোঁ দিয়া এতিয়া কোৱা
অ তোমাৰ মাতটোো মই পুৰা শুনি পাই আছো মোৰ মাতটো চাগে তোমাৰ তাতে যোৱা নাই ন।
উম হয় মোৰে নেটো কিছু দি আছে।
অ মানে উ।
মানে তোমাৰ মাতো মানে অকনমান আহে অ অকণমান নাহে মানে বুজি পোৱা নাই মানে কথ খিনি ভালকৈ
এতিয়া আহি আছে ন
এতিয়াৰ পিছত কি ক'লা
মানে? কলেজ তুমি কলেজ হেল্ল' েল হেল্ল'
অ কি কৈছা এতিয়াৰ পিছত কি কৈছিলা
গৈছো তোমাক কলেজ যাই পেলাই কেনেকা লাগে
কলে যায় কলেজ তো যাই ভালেই লাগে দিয়াচোন নতুন ফাৰ্ষ কলেজত ত মানে ভাল লগা নাছিল মানে আগৰ স্কুল এৰি অহাৰ পিছতো ভাল নালাগে ন ন নতুন ফ্ৰেণ্ড বিলাক কেনেকু কা লগ পা মানেই মুগা টাইপৰ এটা হে থাকে। অলপ মানে ভয় ভয় লাগি আছে। ছিল আৰু তাৰপিছত এতিয়াতো, ভাল লাগে। বহুত ভাল লাগে কলেজ মানে কলেজ নগ'লেহে, বেয়া লাগে কলেজ গলেহে ভাল লাগে আৰু সেনেকুৱা আৰু তোমাৰ কেনেকুৱা
মোৰো ভালেই তোমাৰ স্কুলৰ লগ বিলাক আছে নে কলেজত
হেল্ল'
হেল্ল'
অ তোমাৰ কেনেকুৱা লাগে
মোৰো ভালে লাগে মানে মই সুধিছো তোমাৰ মানে স্কুলৰ লগ বিলাক আছে নে কলেজত
স্কুলৰ লগ বিলাক মানে নাই মানে স্কুল এয়াৰ পিছত সিহঁতেও বেলেগ কলেজত নাম লগালে মইয়ো বেলেগ কলেজত নাম লগালো সেনেকে মানে আমি অলপ চেপাৰেট হৈ গ'লোঁ কিন্তু এতিয়া বাৰু আমি মানে কণ্টেকত আছোঁ আমি কথা পাত- টো লগ কৰোঁ তেনেকুৱা আৰু এৰি দিয়া নাই আৰু ফ্ৰেণ্ডশ্বিপ তো
অ হয় হয় কি কয় মানে এতিয়া তুমি কলেজত যোৱাৰ পাছত তুমি নতুন নতুন লগ বিলাক বনাইছা ন
বনাইছোঁ হয়
কিমানটা লগ আছে এনেই কলেজৰ তোমাৰ
ক'ব গ'লে আছে আৰু বহুতখিনিয়ে আছে আমাৰ গ্ৰুপটো ক'ব গ'লে ডাঙৰেই আৰু
তোমাৰ বেছি ল'ৰা লগ আছে নে ছোৱালী লগ আছে কলেজত
ল'ৰা ছোৱালী মানে ইকুৱেল বুলি ক'ব পাৰি মানে আমাৰ যোনবিলাক মানে ফ্ৰেণ্ড চাৰ্কলটো আমাৰ এটা ক্লাছৰে নাই মানে চব ক্লাছৰে সেনেকে লগ হয় মানে আমি সেনেকৈ থাকোঁ এটা গ্ৰুপ হৈ থাকোঁ মানে
আৰু মানে তোমাৰ কলেজত বেছিভাগ কি ভাল লাগে মানে
কলেজত বেছিভাগ অ ফাৰ্ষ্টটো ক্লাছ কৰি ভাল লাগে কাৰণ আমাৰ যোনবিলাক মানে ডিপাৰ্টমেণ্টৰ মেম আছে সিহত বুত মানে এণ্টা- টেন কৰি থাক বে আমাক সেইটো কাৰণে ক্লাছবোৰ ভাল লাগে ছেকেণ্ড হ'ল আমি যেতিয়া ব্ৰেক পাওঁ তেতিয়া আমি ফ্ৰেণ্ডৰ লগত কথা পাতোঁ সেই- টোও ভাল লাগে
অ'।
আৰু কিবাকিবিতো আহিয়ে থাকে। কলেজত ফাংচনস্ গীফ্ট সেইবিলাকো ভাল লাগে।
অ', ন মোৰটো কলেজ জত মানে এতিয়া চব বস্তুয়ে ভাল লাগে কলেজ যাই পেলাই ভাল লাগে আৰু ক্লাছ কৰি পেলাইও ভাল লাগে আৰু টিচাৰ বিলাকও ইমান ধুনীয়া ধুনীয়া ভাল ভাল আছে। ত' সিহঁতৰ লগত কথা পাতি কেে বহুত ভাল লাগে মানে আমাৰ টিচাৰ্চ বিলাক বহুত ফ্ৰলি অ', মানে লগৰ নিচি নিচিনাও কথা পাতে মেম বিলাক বহুত মৰম কৰে আমাৰ তে বহুত ভাল লাগে সিহঁতৰ লগত মেম সিহতৰ লগত কথা পাতি পেলাই। আৰু কলেজৰ চবতছে ভালটো মোক হেৰি লাগে আমাৰ লাইব্ৰেৰী।
লাইব্ৰেৰী সেইটোতো ভালে লাগে পুৰা মানে শান্ তি হয়। অলপ মানে ডিফাৰেণ্ট হৈ যায় সেইটো।
অ', হয় আৰু লাইব্ৰেৰীত বহি পেলাই মানে চব লগ মিলাই অফ পিৰিয়ডত যাওঁ। চব লগ মিলি কে অ', লাইব্ৰেৰীত যাওঁ মানে আৰু তাতে নতুন নতুন কিতাপ বিলাক আহে নহয় লাইব্ৰেৰীত। ত' তাতে পঢ়ো আৰু। চবে মেলপাতো বহুত ধুনীয়া লাগে কলেজত আৰু বেছিভাগ মানে অফ পিৰিয়ড হলে কেন্টিনত যাওঁ মানে বহুত ধুনীয়া লাগে আৰু কলেজতটো চাবলগীয়াও বহুত ধুনীয়া থাকে অ', তুমি কেতিয়াবা কলেজ মানে উ বাং মাৰিছানে?
বা মানে মানে বহুত তে এনেকুৱাও আছে ন' যে কলেজটো মানে ৰেগুলাৰ বাং মাৰে। তেনেকুৱা নহয় আমাৰ মানে বাং মৰা মানে পাং নামাৰে যেনে বুলি ক'ব পাৰে আমাৰ। মানে ইমান ক্লাছ মানে নাথাকেই দিয়াচোন দিনটোত। মানে এক ঘণ্টা ক্লাছ কৰি তিনি চাৰি ঘণ্টালৈ মানে আমাৰ আৰু গেপে থাকে। আৰু সেইখিনি টাইমত আমি যোৱাত টো মানে বাং মাৰা বুলি নকয় দিয়াচোন। সেইখিনি টাইমতে মানে আমি ঘূৰি থাকো আৰু তাৰ পিছত আকৌ ক্লাছ হয়। তেনেকেই আৰু বাং মাৰা নাই আৰু।
অ এনেকা হলে মানে অলপমান হেৰি লাগে। টান লাগে ন এতিয়া মানে ক্লাছ ক'ত হয় হয়। ক্লাছ কৰি কৰি থাকিলে মানে অ হ'লে মানে ক্লাছ কৰি থাকিব ইচ্ছা যায় আৰু ক্লাছ নকৰিলে মানে কৰিব ইচ্ছা নাযায়। তিয়া। আমাৰ মানে যেনেকা হয় ন। এটা বজাত ক্লাছ কৰিলো ন। অ তাৰপাছত অ। দছটা এঘাৰটা বাৰটা অফ থাকিল আকৌ এটাৰ পৰা আছে এটা দুটা তিনিটা তো এনেকুৱা মানে এলাহ লাগি যায় ন। মানে। ই কৰো। হয় কৰোঁ নকৰোঁ কৰোঁ নকৰোঁ এনেকা হৈ যায় মানে পুৰা হেৰি অফ নাথাকিকে মানে ৰেগুলাৰ হৈ থাকিলে মানে ভাল লাগে অ মাজত।
আৰু মনো যায় ক্লাছ কৰিব।
হয় হয় মনো যায় ক্লাছ কৰিব এতিয়া এটা বজাৰ সময়ত মানে অফ পিৰিয়ড দিলে মানে অ তেতিয়া মানে মিলি যায় আৰু টিফিন চিফিন খাব কাৰণে বাহিৰত যাব কাৰণে ন। আৰু তোমাক মানে এতিয়া। কলেজতো এনেক। হয় ন মানে বেলেগ বেলেগ ৰুম বিলাকত ক্লাছ বিলাক হয় ন তোমাক এটাই ৰুমত ক্লাছ কৰি ভাল লাগে নে বেলেগ বেলেগ ৰুমত যাই পেলাই ক্লাছ কৰি ভাল লাগে তোমাক।
মানে বেলেগ বেলেগ ৰুমত। ভাল লাগে কাৰণ মানে এটা ৰুমতে মানে। কৰিলে মানে এটা ৰুমৰে মানে চিনাৰী চোৱা যায়। এ বৰিং লাগে ক্লাছ। কৰে এতিয়া বেলেগ বেলেগ ৰুম হ'ল। আজি এইটো ৰুমত মানে আজি ফাৰ্ষ্ট ক্লাছটো এইটো ৰুমত। নে্সট ক্লা বেলেগ এটা ৰুমত সেনেকুৱা হ'লে চিনেৰিতটোও ভাল লাগে মানে বেলেগ বেলেগ চেঞ্জ হৈ থাকে তেতিয়া মনো যায় কৰিব আৰু লগতে মানে মেইন হ'ল যদি টিচাৰছবোৰ বেছি এণ্টাৰটেইন কৰে তেতিয়া তো আকৌ
অ অ অ ঠিকেই কলা যিমানে টিচাৰ্চ বিলাকে এটাৰটেইন কৰি থাকিলে মানে ক্লাছ কেতিয়া খতম হৈ গমেই নাপাও ন
সেইটোয়ে মানে এনেকুৱাও ইচ্ছা যায় মানে এই ক্লাছটো ইমান সোনকালে কিয় শেষ হ'ল। আৰু অকণমান যদি চলিলে হয়।
অ অ অ ঠিকে কলা অ অ মোৰো হৈছে মানে এতিয়া মানে আমাৰ এতিয়া মেম বিলাক যেনেকা মই কলো বহুত ধুনীয়া ধুনীয়া আছে ন। ত' কিছুমান মেম আছে মানে বহুত হ হাঁহি ধেমালি কৰি ক্লাছ বিলাক কৰাই ন। ত কেতিয়া ক্লাছ দৰ খতম হৈ যায়। গমেই নাপাও আমি মানে মেমি ইমান ধুনীয়াকে পঢ়া শুনা কৰাই আমাক আমি বহুত ভালকে বুজি পাও হাঁহি ধেমালি কৰোতে কৰোতে যে সময় মানে কেতিয়া গুচি যায় গমেই নাপাওঁ আৰু।
আৰু তেতিয়াৰ মানে আৰু লগতে তেতিয়াৰ পঢ়াবিলাকো মনত থাকে বৰিং ক্লাছৰ চাবাচোন পঢ়াবিলাক মনত নাথাকে গুচি যায় কিন্তু এণ্টাৰটেইনমেণ্ট কৰা ক্লাছবিলাকৰ এটা এটা মানে ৱৰ্ড মনত থাকে।
হয় হয় ঠিকে ক'লা তুমি। থিক আছে দিয়া আজিৰ কাৰণে আৰু কথা পাতিম দিয়া অ অ আহ দিয়া।